হেল্ল', কি কৰিছা?
এ ৰ'বা মই হেই মা গোটৰ মিটিঙলৈ গৈছিলে, মাক গোটৰ মিটিঙত আকৌ স্কুটিখনে থৈ মেলি জাষ্ট ঘৰ পাইছোহি এতিয়া।
অ', অ', দূৰত নে কি?
দূৰত মানে অকমান দূৰতে বাৰু। সেই যাব নোৱাৰে খোজকাঢ়ি গলে অকনমান দূৰ হয়। এই কিবা হেৰি যে, এই মাহঁতক যে কিবা পইচা দিছিলে গোটৰ।
অ- অ, এই উদ্যমিতা।
উদ্যমিতা আঁচনিক নেকি, তাৰে হেৰি চৰকাৰী মানুহ আহিছে। কিবা কথা পাতিবলৈ আহিছে। ত কিবা কিবি শিকাব -শিকাব মানে গোটেই কথাখিনি বুজাই দিব। তাৰপিছত বোলে, নেক্সট আকৌ দহ হাজাৰ এটা দিব। এনেকে কিবা কবৰ কাৰণে মাতি বোলে।
অ', অ',, চৰকাৰে টো ভালেই কৰিছে। জনৰ মহিলা খিনিক মানে, আগবাঢ়ি যাবলৈ এটা সুবিধা দিছে।
অ'। অ, সেইটো হয় কিন্তু। কাৰণ বহুত মহিলাই সেইবিলাকৰ জৰি়য়তে বহুত কাম কৰিব পাৰিছে।
হয় -হয় নিজে- নিজে স্বাৱলম্বী হ'ব পাৰিছে তোমাৰ।
অ', অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হৈ পাইছে। আৰু তোমালোকৰ মা পিছিলে নে?
পাইছিলে পাইছিলে। আমাৰ মাহঁতৰ পৰা এনেক মিটিং হোৱা নাই বাৰু।
অ', অ, হ'ব চাগে। হেৰি পৰ্যায়- পৰ্যায় হৈ আছে নহয়।
হৈছে অ। তোমাৰ সেইটো বুজাব চাগে এইখিনি পইচা মানে তোমাৰ অ, এইখিনি পইচা কেনেকে মানে লগাব পাৰি ভাল কামত। আকৌ নেক্সটটো পাবৰে মানে কি কি? এনেকুৱা প্ৰচেছ খিনি সেইবোৰ ক'ব চাগে।
অ, চৰকাৰখনৰ দায়িত্বই হয় নাই বাৰু? শিক্ষা, স্বাস্থ্য, অৰ্থনীতি, পৰিবহন- পৰিবহন সেইবিলাক চবৰে উন্নতি ঘটোৱা।
হয়।
গতিকে, সেইখিনি। অ, সেইখিনি আঁচনি কল্যাণকামী ৰাষ্ট্ৰৰ এটা উদ্দেশ্যই আৰু। এইবিলাক আঁচনি পৰে। দিব লাগে আৰু জনসাধাৰণক। অ, কিন্তু তাৰ লগে - লগে কিন্তু জনসাধাৰণৰো দায়িত্ব আৰু কৰ্তব্য থাকে।
হয়- হয় মানে তোমাৰ এখন দেশ মানে চলিবলে হলে সঠিক ভাৱে চলাই নিবলৈ হলে, চৰকাৰ মানে আৰু জনসাধাৰণ দুইটাৰে মানে সমানে গুৰুত্ব আছে। অকল আমি চৰকাৰক দুখ দি থাকিলেও নহব।
হয়- হয়। সেইটো কিন্তু হয়। কাৰণ এতিয়া তুমি যদি চোৱা আমাৰ অসম চৰকাৰে কিমান খিনি কৰিবলগীয়া কৰিছে। হয় নাই বাৰু?
বিনামূলীয়াকে শিক্ষা দিছে। বিনামলীয়াকে আকৌ কিবা স্বাস্থ্যৰ সুবিধাও দিছে। গতিকে ইমান খিনি দিয়াৰ পিছত জনসাধাৰণেও নিজৰ দায়িত্ব কৰ্তব্য খিনি ভালকে পালন কৰিলে ভাল আৰু। কিন্ত, উম, অ, কাৰণ দ এতিয়া যোনবিলাকক দহ অ।
চৰকাৰৰ মানে তোমাৰ মূল দায়িত্বয়ই হৈছে, দেশত শান্তি শৃংখলা বজাই ৰখা বা শিক শিক্ষা, স্বাস্থ্য, তেনেকে লগতে বিদ্যুৎ, যোগাযোগ। না কৃষি না পানী পৰিবহন আদি মানে মৌলিক সুবিধাবোৰ পাইছেনেে নাই নিশ্চিত কৰা বা দিয়া
যদি নাই পোৱা তেওঁলোকক মানে সেইখিনি সুবিধা দিয়া।
হয় হয়। ই ন চৰকাৰ মানে হ্ৰস্বম্যাদী উন্নয়নতকৈ দীৰ্ঘম্যাদী উন্নয়ন ওপৰত বেছি গুৰুত্ব গুৰুত্ব দিব লাগে কাৰণ আমাৰ নিচিনা এতিয়া অ দৰিদ্ৰ সীমা দৰিদ্ৰ নহয় অৰ্থনৈতিক ভাৱে যিনবিলাক দুৰ্বল লোক তেওঁলোক মোক দহ হেজাৰ টকাটো একটো বহুত সহায় কৰিছে মই শুনামতে আকৌ।
হয়।
বহুত খিনি বহুত খিনি কাম কৰিব পাৰিছে এতিয়া যোনখিনি দহ হেজাৰ টক থকালৈতো মানুহখিনিয়ে নিজৰ মানে হাঁহ, কুকুৰা এনেকে পালন কৰিব পাৰিছে। পইচা ইনভেষ্ট কৰিব পাৰিছে।
হাঁহ, কুকুৰা পোহা এটা এটা মানে ছাগলী বা কোনোবাই মেচিন এটাকে আনিছে যিয়ে কাপোৰ চিলাব জানে কিন্তু পইচাৰ অভাৱত এটা মেচিন লব পৰা নাই তেনেকুৱা এটা মেচিন কিনিব পাৰিছে। বা কোনোবাই তোমাৰ দোকান এখন দি চলিছে।
হয় হয়। অ' এই হেৰিত তুমি জানা নেকি কৃষকৰ কাৰণেও আঁচনি দিছে নেকি ন'?
হয় হয় কৃষকৰ আঁচনিও আছে ইয়াত।
অ' কৃষকৰ আঁচনিও আছে।
বিভিন্ন তোমাৰ কৃষকৰ লগতে তোমাৰ যিখিনি মানে যুৱক যুৱতীয়ে ধৰা চাকৰি কৰা নাই বা তেওঁলোককওঁ এটা সুবিধা দিছে নহয়, তোমাৰ পইচা দিছে তেওঁলোকক বিজনেচ আৰম্ভ কৰিবলৈ।
অ', অ'। হয় হয়।
আৰু নতুন বিদ্যালয়, মহাবিদ্যালয় তোমাৰ আ, দলং, ৰাস্তা, চিকিৎসালয় এনেকুৱা পানী পানী মানে সেই পানী যোগান আঁচনিবোৰ যে আদি এইবোৰ এইবোৰ জনসা সাধাৰণৰ মানে অ' জীৱন সহজ কৰাৰ বাবে চেষ্টা কৰিছে সেইবোৰ আঁচনি প্ৰদান কৰি।
অ' আকৌ হেৰি এই যোনবিলাক এ, কৃষক কৃষকসকলক কিবা ট্ৰেক্টৰ ব্যৱস্থা কৰাৰ বাবে আঁচনি এখন আনিছিলে নহয়। মানে যাতে হাল বাই বাই কষ্ট কৰিব নালাগে। আকৌ এতিয়া বহুত কলেজ এনেকুৱা আছে যোনবিলাকক ইউনিভাৰ্চিট চিটি কৰি দিছে চৰকাৰে।
অ' হয়। আমাৰ ওচৰৰে তেনেকুৱা কন আছে, মানে কলেজ হিচাপে আছিলে এতিয়া ইউনিভাৰ্চিটি হৈছে। কিমান সুবিধা হৈছে।
অ' সঁচাকে এখন জিলাত যেতিয়া দুখনকে ইউনিভাৰ্চিটি থাকে তাৰ যোনখিনি শে মানে শিক শিক্ষিত বা জোনখিনি উঠি অহা ল'ৰা ছোৱালী বেলেগলৈ যাবই নালাগে, নিজৰ জিলাক খনতে পঢ়ি মেলি অ' নিজৰ জিলাখনৰে উন্নতি কৰিব লাগে।
সেইটোৱে মানে শিক্ষা শিক্ষাখণ্ডতো মানে চৰকাৰৰ ভূমিকা মানে তুমি অতি গুৰুত্বপূৰ্ণ গম পোৱা নাই, চৰকাৰী বিদ্যালয়ৰপৰা ধৰি তোমাৰ বৃত্তি বিনামূলীয়া পাঠ্যপুতিৰপৰা ধৰি আকৌ দুপৰীয়া আহাৰ মানে মথ্যাহ্ন ভোজন আদি ব্যৱস্থা মানে ছাত্ৰ ছাত্ৰীক সহায় কৰিছে, পঢ়াৰ লগতে খোৱা বোৱা। বা খেলা ধূলা কৰিবলৈও তেওঁলোকক সামগ্ৰী প্ৰদান কৰিছে।
হয় হয়। আকৌ স্বাস্থ্যখণ্ডটো কিন্তু বহুত অৱদান আগবঢ়াইছে আকৌ ক'ব লাগিব দেই।
হয় হয় অ'। সেয়া তেনেকে চৰকাৰী টি এ চালয় দি চৰকাৰী চিকিৎসালয় দিছে নহয়।
অ' হয়। আকৌ স্বাস্থ্য কেন্দ্ৰবোৰ পাতে নহয় আজিকালি আকৌ।
অ' শিবিৰ পাতে, স্বাস্থ্য শিবিৰ য'তে ত'তে।
অ' আকৌ এই প্ৰসৱৰ মানে ল'ৰা ছোৱালী জন্ম হোৱাৰ পিছতো মাকৰ কাৰণে কিবা এটা পইচা দিয়ে নেকি?
দিয়ে, মাকৰ আৰু ছোৱালী সন্তান জন্ম হলে এনেকুৱা কিবা পই একালীন পইচা এটা দিয়ে।
অ' আকৌ এইবোৰ টীকাকৰণ কৰে।
অ'। শিশুৰ মানে স্বাস্থ্যৰ লগ স্বাস্থ্যৰ ক্ষেত্ৰতো বহুতো গুৰুত্ব দিছে।
অ' কাৰণ আজি শিশুৱেইতো কাইলে দেশৰ
অকল মাত বি নহয় মানে জন্মোৱাৰ পিছত সন্তানক লৈও
হয়। তাকে বহুত কাম কৰিছে বাৰু দেই!
হেল্ল'?
হেল্ল' অ শুনি আছা?
হেল্ল'?
অ শুনি আছো!
নাই নেকি?
হেল্ল'?
অঁ শুনিছা নাই?
অ শুনি আছো শুনি আছো!
নেটৱৰ্কটো প্ৰব্লেম আছে হ'ব অলপ।
অ এতিয়া শুনিছ নে?
শুনিছো অ তুমি মানে হেৰিয় কথাালৈ সুধিছিলা কি খকৰ কথা!
অ।
তোমাৰ হেৰি কিবা কৃষকৰ আঁচনি বুলি কলে তুমি হেৰি! পাবা উন্নত মানে বীজ বা সাৰ।
অ অ।
সাৰ মানে তোমাৰ আনিবলৈ বা কৃষি ঋণ দি কৃষি ঋণ দিছে মানে তুমি ততিাত যোগাযোগ কৰিব পাৰা। কৃষিৰ হেৰিয়ত! উ দেউতাৰ কাৰণে বা কিছুমান মানে? কৃি পদ্ধতিৰ সুবিধা প্ৰদানো কৰিছে লগতে প্ৰশিক্ষণ দিছে। বা আধুনিক কৃষি পদ্ধতিৰ হেৰি দিছে ফ কিবা সুবিধা প্ৰদান কৰাৰ কথাও মই শুনিছো।
ইমান সহজতে আমাৰ নিচিনা সাধাৰণ মানুহ বিলাকে এইবিলাক পাই পাম নে?
পাবা পাবা আজিকালিিতো চব মানে ইমান হেৰি নহয় নহয়! আৰু অনলাইনে হৈছে আজিকালি চব।
অ অ হয়। কেনে জান?
চৰকাৰেেতো দিওঁতেনে ভালকে দিয়ে সকলোলৈকে দিয়ে তোমাৰ।
অ মাজতেহে এটা শ্ৰেনীয়ে গোটেইখিনি দুৰ্নীতি কৰি পেলাই!
সেইটয়ে এটা চেনীয়ে তাক খেলি মেলি কৰাই দিয়ে আৰু!
উম কিন্তু জানা অকল আঁচনি দিলে নহব সেইবিলাক সফল ৰূপায়ন কৰিব লাগিব। তাত জনসাধাৰণও বহুত কাম থাকে অকল চৰকাৰলে হাত মেলি থাকি। অ অকল জন মানে চৰকাৰ।
ত পিতৰে সমানেই দায়িত্ব অকল। চৰকাৰে কৰিলেই নহ'ব জনসাধাৰণৰ তাত ভূমিকা আছে!
হয় হয়। চৰকাৰৰ জনসাধাৰণৰ মৈহতীয়া পদক্ষেপতহে মানে দেশ এখনৰ উন্নতি ঘটে।
হয় হয় সেইটোোৱে চ। মানে তোমাৰ আঁচনি থাকিলে যথেষ্ট নহয় গম পাইছা নাই সেইবোৰ সঠিকভাৱে ৰূপায়ন হোৱাটো প্ৰয়োজন আৰু ৰূপায়ন হবলৈ হ'লে মানে সেই ত কিছুমান মানে ৰূপায়ণ হবলে হ'লে তথ্য
হয়
লাগিব মানে তোমাৰ মানে চৰকাৰী সুবিধাটো গণ কৰিব নোৱাৰে বা তেওঁলোকে নেপায় মানে
অ সেইটো কাৰণে মানে চৰ আমাৰ জনসাধাৰণ সচেতন হব লাগিব চৰকাৰে কোনখন আঁচনি দিছে সেই আঁচনিখননো কি আছে বা সেই আঁচনি বেনিফিচিয়াৰী খিনি কোন খিনি সেইখিনি এতিয়া আমাৰ অসম চৰকাৰে যেনেকে ষ্টুডেণ্টক। নিযুত মইনা দিছে বা মাইকী মানুহ খিনিৰ কাৰণে অ অ অ সেইখিনি নিজৰ এতিয়া আৰু ডিজিটেল সেৱাৰ জৰিয়তেও মানে এইবিলাক একচেছ কৰিব হয়
আৰু তোমাৰ তেনেকে দিব্যাংগ বা বৃদ্ধ সকলৰ কাৰণনেও দিছে নহয় বা কল্যাণমূলক কিছুমান আঁচনি মানে হাতত লৈছে।
অ হয় হয়।
উ সেইটোৱে, হ'ল, আগতেহে অফলাইন আছিলে এতিয়া চব অনলাইনতে কৰিব পৰা হ'ল। অ ভালেই হৈছে তোমাৰ ইয়াৰ কাৰণে তোমাৰ খনত সময়তটোও বাচিছে। আৰু বহু ক্ষেত্ৰত মানে স্বচ্ছতাও হৈছে গম পাইছা নাই?
অ অ সেইটোয়ে অফলাইন হ'লে দুৰ্নীতি হোৱা চান্সটো বেছি থাকে। উম
সেইটোৱে নিকা ভাবে মানে কামটো হ'ব।
অ সকলো খিনি মানুহে পাব।
সকলো খিনি মানুহে তেতিয়া পাব পাৰিব ন, নহ'লে বহুত মানুহে আকৌ লবি মানে লবি কৰি পেলাই, চৰকাৰী আঁচনি নিজৰ মানুহখিনিকহে দিয়ে চৰকাৰী দপ্তৰত কাম কৰা। বহুত খিনিয়ে মানুহে নাপায়ে। তাকে হে। উম আকৌ দহ হেজাৰ
তথাপি অনলাইন হোৱাতো
হয় হয়।
হেল্ল'। হেল্ল' হেল্ল'।
অ অ শুনি আছোঁ, কোৱা?
অ মানে তোমাৰ ডিজিটেল সেৱাটো ভাল হৈছে। কিন্তু এতিয়াও মানে আমাৰ গাঁৱৰ মানুহখিনিয়ে মানে তোমাৰ অনলাইন সেৱাটো মানে ব্যৱহাৰ কৰিব নেযা
নাজানে অ, বুজিয়ে নাপায় কি। উম কিন্তু মোৰ মতে জানে মানে, অ।
উম। ডিজিটেল মানে শিক্ষা আৰু প্ৰশিক্ষণো মানে অলপ হেৰি কৰিব লাগে, গুৰুত্বপূৰ্ণ ভাৱে মানে সেইটোও মন কাৰ্য কৰিব লাগে মানে। প্ৰশিক্ষণ মানে সমানে গুৰুত্বণূৰ্ণ পূৰ্ণ হয় তোমাৰ সেইটো কথা কৈছো মই, দিব লাগে প্ৰশিক্ষণটো।
হয় মানে কি কৰিব লাগে জানা? এনেকুৱা মাহে মাহে মূৰত মানে এনেকুৱা মানুহ আহিব লাগে। গাঁও বিলাকত সজাগতা সভা বিলাক পাতিব লাগে, মানুহ বিলাকক মানে অৱগত কৰাব লাগে। অ তেতিয়া
অৱগত কৰাব লাগে সেইটোৱে। কিছুমানেতো নাজানে আৰু আজিকালি মানে এনেকুৱা মই নিজে কৰিম কিন্তু বেলেগক কৰিব নিদো, সেইটো ব্যৱস্থা হৈ গৈছে। পইচাটোতো চৰকাৰে দিব, কামখিনি চৰকাৰে কৰিব। কিন্তু নিজে জানিও বেলেগ এ মানে বেলেগে নজানাতো বিচাৰি থাকে মানে।
অ হয় সেইটো কাৰণে মানে চৰ
আৰু আমি আইনো মানিব লাগিব গম পাইছা নাই?
উম হয় হয় আইনো মানিব লাগিব হয়।
চৰকাৰৰ দায়িত্ব আছে সেইটো হয়। কিন্তু আমি নাগৰিক হিচাপে মানে আমাৰো বহুত দায়িত্ব আছে।
আৰু আমি তেনেকে মানে ভূটালিকা সাব্যস্ত কৰি, দেশৰ উন্নয়নৰ কাৰণে এজন নিধিও বাছনি কৰিব লাগিব।
অ সেই প্ৰতিনিধি বাছনি কৰাটোতে আমাৰ ভুল হৈ যায়। যদি মানে কেতিয়াবা উম মানে কামখিনি নহয়ও আমাৰ গাত দোষ সেইটো আৰু আমি ভাল এজন প্ৰতিনিধি মানে আমি নিজ যি বাছনি কৰা নাই। আমি আমাৰ এনে কোৱা হয় যে গম পাইছা নাই? এ ভোটতটো দিয়াৰ আগত আমাৰ বিবেকে আমি ভোট নিদিও মানে আমাক পইচাৰ লোপ দেখুৱাই দিয়ে, পইচাৰ বলতহে আমি ভোটটো তেওঁক প্ৰদান কৰোঁ। বিবেকে কৰিলেো কেতিয়াও তেনেকুৱা নহয় মানে। আমি সেইকাৰণে ভোতটো দিয়াৰ আগত এবাৰ হ'লেও মনেৰে চিন্তা কৰিব লাগে মানে।
অ কিন্তু ম মানে লোভ প্ৰদান কৰি পেলাই
এনে এনে নহয় ন, তোমাক মানুহ অ' সেইটো চিন্তা কৰি পেলাই দিব লাগে ভোটটো
অ', মানে সুচিন্তাৰে দিব লাগে যে কোনজনক আমি প্ৰতিনিধি নিৰ্বা
অ', সেই অ' যোগ্যতা অ' যোগ্যতা যাৰ আছে মানে তোমাৰ
অ', যোগ্য, ভোগ্য, বসুন্ধৰা বুলি ন?
হয় হয় মানে দুৰ্নীতি হওক বা নিবনুৱা সমস্যাই হওক দৰিদ্ৰতা হওক বা এনেকুৱা সমাধান কৰিবলৈতো চৰকাৰ আৰু জনসাধাৰণে একেলগে কাম কৰিব লাগিব।
কিন্তু আমাৰ কিন্তু অসমত কিন্তু নিবনুৱা যে